অঁ কোৱা।
আহঁ কি কৰিছা?
আছো এনে তুমি
এইয়া বহিছো তুমি খালা।
অঁ খালো খাই বৈ মই বহি আছো। তুমি
খালো খালো।
উম কিদি খালা?
মই এই দালি আলু খালো দালি আলুতে খালি।
আহ শুনি আছো ক।
অঁ কোৱা আৰু।
কোৱা মানে মই একদম জলকীয়া ধৰিছে হাত খনত।
উম
বাকী এনেই কিবা কৰি আছা এতিয়া?
নহয় এনেই বহি আছো গছৰ তলত
তোমাৰ মাততো ভালকে অহা নাই মানে।
অঁ শুনিছা?
অহ শুনিছো শুনিছো এতিয়া।
অ আৰু কোৱা।
বাকী দোকান দোকান খুলিছে নে কিবা?
দোকান খোলা নাই খুলিমহে আৰু। হা
কেনেকুৱা চিষ্টমত দোকান খুলিবা?
মানে ঘৰতে আৰু গাঁৱতে আমাৰ গাঁৱত শুকান নাই যে তেনেকে।
হা
মানে কিবা মানে বনাব চাগে আপুনি ন?
বনাব মানে এয়া আৰু ঘৰতে গেলামালৰ বস্তু কেইটামান আনি পেলাই বিকিম বুলি ভাবিছো আমাৰ ও ৰ দোকান নাই যে বহুত দূৰত যাব লাগে ৰাতিপুৱা চাহ একাপ খাবলৈ বিস্কুট বিস্কুট আনিবলৈ বহুত দূৰ যাব লাগে।
এ মানে আপুনি গেলামাল দোকান মানে কেনেকৈ খুলিম বুলি ভাবিছে গেলামাল দোকানখন? অ তাত কি বেলেগ কি বস্তু থাকিব মানে তাৰ মানে কি কি বস্তু আনিব আপুনি?
অ এই চাহপাত চেনী বিস্কুট। সেইবোৰেই আৰু ন মানুহৰ লা কেইটা বস্তু আনিব যাবলৈ আমি ইমান দূৰ যাব লাগে তাকো দোকানখন থাকে বন্ধ হৈ। কোবাৰ দিনা ঘূৰিয়ে আহিব লাগে। আৰু বিচৰা বস্তু হয় তেনেকে সৰু সৰু বস্তু আনিবলৈ বহুত দূৰ দূৰ যাব লাগে যে। স ভাবিছো ঘৰতে খুলি ললে মানে ভাল হ'ব আৰু ন গাঁৱতো
হয় হয় ভাল
উম
সি আৰু এটা বিজনেচ কৰিবলে পাৰে কিন্তু সটো মানে ঘৰতে বস্তু বনাব লাগে বনাই কৰি বেচিব লাগে ধৰক
অহ কিবা বস্তু?
মানে আপোনালোকে এতিয়া অসমীয়া মানুহৰ ন
অহ
ধৰক আপোনি এতিয়া পিঠা চিঠা বনাই নহয়
অহ সেইটো কৰিই বাৰু ভালেই আই দিয়া এই এতিয়া আকৌ বেছি দিন ৰাখিব নোৱাৰি নহয় তেনেকে আমাৰ আকৌ ফ্ৰিজ চিজো নাই বস্তু বিলাক ৰাখিবলৈ কাৰণে গৰম দিনত মানে বেয়া হৈ যায় বস্তু
হয় বেলেগ দোকান আপোনি হেৰি কৰিব আপুনি পাৰ্চেল কৰিব
অহ তেনেকে কৰি হব বাৰু অহ কণ্টেক্ট লৈ পেলাই ন দোকানে দোকানে চেল কৰিলেও তো ন
হয় হয় আপুনি তেজপুৰতো দিব পাৰিবাৰু বস্তুটো তেজপুৰ বহুত দোকান আছে আছে এনেকুৱা লোৱা বস্তু
আমালি ভালছিল
হেল্ল'
অহ হেল্ল' কোৱাচোন
তেজপুৰ চাইডে মানে আপুনি গ'লে এইটো বস্তু বেছি পাৰিব আৰু আপোনাৰ ঘৰ কত এনেই
উম মই মিছামাৰী আৰু
উম
তোমাৰ অহ অহ
আৰু তুমি ভাল ল'ৰা বাবে
অহ তেনে কি কৰে আৰু তুমি জানা যদি দিয়াচোন মানে চা ভালে বিজনেচটো ন নিজে ঘৰত বনা পাৰে ন চ লাব পাৰিলে ভালেই হব
হয় হয় আপুনি ধৰক বস্তু আপুনি অহ যদি এই এক কেজি চাউল খুন্দে হয়নে হেল্ল এক কেজি চাউল আপুনি এনেই সেইদিনা আপোনি পঠা কেকুৱ পিঠা বনাইব কেনেকুৱ পাইছে হয়নে আপুনি মানে ধৰক আপোনাৰ এক কেজি চাউলৰ মানে এনেই কিমান উলাই পিঠাটো
অহ এক কেজি মানৰ ওলাই চাগৈ চল্লিশ পঞ্চাশটা মান হ'ব
অহ ঠিক তেনেৰে আপুনি ধৰক আপুনি হয়হয় ইয়াত ধৰক পাঁচশ টকীয়া ধৰক হে এক পেকেট হয় হয় হয় হয় আপোন ধৰক এপেকেট চল্লি কে দি পেলাই আপোনি ধৰক পেকেট আপোনি চল্লিশটা বেছিলে
উম
চল্লিছ টকীয়া আহি দোকানৰ হলচেলত ম হলচেলত আপুনি চল্লিশ টকাকে দিব আৰু আছে এইবিলাক চিৰা আছে নহয় চিৰা বিলাক ভাজিব লাগে এইবিলাক ভাজি কি ন তাতো পেকেট চিষ্টেম চানা বনাই দি বেচিব পাৰে মানে তাত ধৰক আপোনাৰ তাত প্ৰফিট হয় তাতো আপোনাৰ তাত সেইটো আপুনি ত্ৰিশ টকাকে বেচিলে আপোনাৰ লাভ এটা থাকিব তাত
উম তাকে ভাবিছো আৰু কি কৰো ন এতিয়া মই ঘৰতো দোকান এখন খোলিম বুলি ভাবিছো যেতিয়া তাতো আনি পেলাই বিক্ৰী ঘৰতে বনাই পেলাই বিকিলেও কেইটকামান পাম বাৰু পিঠা পনা টো ন বিক্ৰী হলেতো হ'লেই নহ'লে একে থাকিব দিগদাৰ হৈ যাব
সেইটো মানে অকমান ৰিস্কি আৰু মানে লগতে বনাই লগতে বিক্ৰী হলে মানে ভাল আৰু।
এতিয়া গৰম দিন যিহেতু
গৰম দিনত মানে আপোনাৰ ধৰক পেকেটো ধৰক আপোনাৰ তো বেলেগ দোকানত আপোনাৰ কাৰণ আপুনি হ'লচেল দিব হয়নে?
অহ।
এতিয়া এচি আছে হয় নে?
উম।
এ চি ৰক কিবা ফ্ৰজ ৰৰক এইবিলাক আছে তাত থব ন এইবিলাক বস্তু।
অহ।
আৰে আপুনি কনটেক লব বস্তুটো এনেইটো বেচিব নোৱাৰে ন' ডাইৰেক্ট আপনি।
উম, তাকেহে তেনেকে আমাৰ এইখিনি নাই বাৰু‌ দো দোকানত সুধিব লাগিব কনটেক লৈ বিজনেচটো কৰিম - কৰিব পাৰিম আৰু।
হয় মানে আপুনি বস্তুটো এতিয়া ডাইৰেক্ট বেচিলে কোনো নলব। মানে বেছি হৈ মানে মানে বেছি হৈ গ'লে আপোনাৰে লোকচান হ'ব।
উম।
বেছিলে বেছি লোকচান হ'ব কাৰণে আপুনি তাক ধৰক আপোনাক তাক সুধিলে কিমান লাগে আপুনি সেই তাক‌
অ', শুনি আছো কৈ থাকাচোন।
কৰিব লাগিব আপুনি।
উম, আৰু তুমি এনেই কিবা কৰিছানে?
অ, মই কৰি আছো বাৰু মই মানে এতিয়া ধৰক ব্ৰইলাৰ ফাৰ্ম এখন খুলিছো মানে।
অ' অ', ঠিকে আছে। কেনেকুৱা চলিছে?
মানে বইলাৰতে মানে খুলি থৈছো মানে এতিয়ালৈকে অপনিং কৰা নাই বাৰু।
অ, অ এতিয়া গৰম দিন নহয় অ গৰম দিনত আকৌ বহুত কত গ ব্ৰইলাৰটো ন বেমাৰ চেমাৰো হয়। আকৌ গৰমত থাকিব নোৱাৰে ন, ব্ৰইলাৰে সহ্য কৰিব নোৱাৰে গৰম।
এতিয়া ধৰক আপোনাৰ এক হেৰি হব লাগিব নহয় বহুত মৰি যাব নহ কি জানো আমি।
অ'।
লাহে-লাহে চব বস্তু শুনা কথা ভাবি আছোঁ।
উম, উম। উম, ঠিকে আছে খুন্দিব পাৰা ন এতিয়া মাছ চাছ দিব পাৰিবা।
হয়, এতিয়া মাছৰো বহুত দাম নহয়।
অ', দিব পাৰা তো কৰা অকলে কৰিছা নে? আৰু কোনোবা আছে তোমাৰ লগত
নাই, নাই এতিয়াতো বাৰু, নাই নাই এতিয়াতো বাৰু অকলে কৰিছোঁ বাৰু। অকলে কৰিব লাগিব। আপোনাৰ ধৰক বেগ কিবা ডাঙৰ বিজনেছ কৰিলে মানে পাৰ্টনাৰসিপত‌ কৰিব পাৰি আৰু। আপোনাৰ আৰু আছে বিজনেছ কব গলে বহুত কিনি আছে মানে ধৰক।
অ', বিজনেচ কৰিবলৈ বহুত খিনিয়ে আছে বাৰু। নহয়, মেইন পইচাটো ন আগত বিজনেচ কৰা বুলি কলে আগত পইচা ইনভেষ্ট কৰিব লাগিব। ইনভেষ্ট কৰিলেহে হ'ব। ইনভেষ্ট কৰিবলৈ আকৌ পইচা লাগিব। সেইটো এটা আৰু মেন সমস্যা আমাৰ
নাই যিকোনো এটা বস্তুত আপুনি যদি আগতে যদি ষ্টাৰ্টিং কৰে আপুনি তাতটো ইনভেষ্ট কৰিব লাগিব হয়নে। কৰিব আপোনাৰো পইচা লাগিব।
উম, তাকে ভাবিছো আৰু। কাৰো
যেতিয়া আপোনালোকেতো ছোৱালী মানুহ ন আপোনালোকে শিকিছে কাটি-চাটি
কাটিং শিকিছো বাৰু কমপ্লিট হোৱা নাই মানে এতিয়া অকমান বন্ধ দিছে যে।
হয়, হয়। মানে, এতিয়া এখন আপুনি চেন্টাৰ এখন দোকান দিব পাৰে দোকান দিব পাৰে।
অ, বাৰু এতিয়া মই ঘৰতে কৰি থাকো বাৰু এটা দুটা আহ ঠকে মানুহ। মই তাতে
হয়, ধৰক আপুনি ধৰক দহি বতা কাম ক কৰিলে ধৰক।
উম, দহি-চহি বাটো বাৰু ঘৰতেও। আহে এজন দুজনকৈ।
অ, তাকে।
অ।
বাকী আৰু আৰু এটা আছে বিজনেছ তুমি ধৰা বস্তু বিলাক বনাব লাগে মানে ধৰক
অ, অ, অ কিবা ঘৰতে কৰা কাম ঘৰতে কৰা কামটো বহুত আছে এতিয়া কৰিবলৈ কাৰণে মানে সেইয়া আৰু পইচা পাতিৰ প্ৰয়োজন বস্তু। হানি খিনি আনোতে বস্তু
হেল্ল'
আহ শুনি আছো।
ৰুম স্প্ৰে ধৰক ঘৰত জ্বলোৱা ধূপ কঠি সেইবিলাক মানে আৰু মানে সৰু সুৰা বিজনেছ মানে এইবিলাক
অ অ সেইটো এটা
কোম্পানীক ক'লে যে এনেকুৱা ধূপ আমি বনাম হয়নে, কোমপানী মানে মেচিনটো কিনিলে আপুনি
উম
আপুনি ধৰক যদি আপুনি যদি পাঁচশ ছয়শ যিমান বনাব পাৰিছে আৰু ধূপ হয় নে।
উম
আপুনি ধৰক এইপিনে এইপিনে হলচেল কৰিলে আৰু আপনি কেনেকুৱা কোম্পানী বেচি কৰিলে কোম্পানীক আপুনি বেচিব পাৰিব।
তেনেকে আমাৰ ওচৰ কোম্পানী চম্পানীৰ লগত কথা পাতিবলৈ নাই নহয় আৰু বস্তুখিনিতো নিজে আনিব লাগিব চাগে। কোম্পানী ফালৰ পৰা দিব জানো।
হয় কম্পেনী মানে পইচাই দিব লাগে বস্তুটো মানে ধূপ খিনি বেচিব কাৰণে বেলেগত যাব নে- নালাগে মানে তেতিয়া।
অ অ বস্তুতটো নিজে আনিব লাগিব ধূপৰ ধূপকাঠিয়ে হওক বা বেলেগ।
হয় হয়। ধূপ কাঠিটো মানে আপুনি বাঁহৰ লগতে বনায় এই বাঁহৰ ধৰক এইটো সৰু সৰুকে- কৰি কিনে মেচিন দিবা তাতে।
সোমাই দিলোহতি সোমাই দিবিলাক কাঠি, দাল
উম উম
কেনেকৈ এক বস্তু যোনটো মান ধূপ ধূপ মানে
অ অ উম চাও এতিয়া কি হয় এতিয়া সেইখিনি বস্তু আনিবলৈ। পইচা লাগে এতিয়া হাতত তেনেকে পইচাও নাই। জব এপ্লাই কৰা নাই। নাই কৰা নাই তুমি কৰিছা।
অ মই কৰিছো বাৰু আসাম পুলিছ কৰি দিছো এতিয়া এতিয়া আপুনি এতিয়া আৰু এ আহি আছে একজাম কতিয়োক আহ আহ আহিছে নহয়।
অ অ এডিআৰি
আপুনি সেইটোও কৰিব পাৰে এতিয়া পঢ়ি থাকক ভালকে পঢ়ি থাকক পিছত আপুনি দিব পাৰিব একদম ভালকে
অ তুমি কৰিছা নহয় চাগৈ ন।
হয় হয় কৰি আছো।
উম ঠিকে আছে কৰিব লাগে ন।
হয় হয় তাকেই
হ'ব দিয়া ন পিছত কথা পাতিম বাৰু ন।
অ অ দিয়ক দিয়ক ঠিক আছে হ'ব দিয়ক।
থাপন কেত্ৰ